হেল্ল',
হেল্ল',
অঁ কি খবৰ?
অ ভাল তোমাৰ ভালনে?
অ ভালেই অ বহুত দিন তোমাৰ খবৰ পোৱা নাই। মই ভাবিলোঁ ফোন এটাকে কৰোঁ।
ভালেই কৰিলা মই ও ফোন কৰিম কৰিম বুলি ভাবিয়ে আছিলোঁ।। লুডেই মাৰলে
অ অ সঁচাকে পাই আজিকালি দৈনন্দিন জীৱনত মানে ইমান ব্যস্ততা হৈ গৈছো নহয়। এ
কোনো কাৰো সময়ে নাইকিয়া হৈছে হয় হয় হয়।
সঁচাকৈ দেই অ। কোৱাচোন অ কোৱাচোন?
ঘ ময়ো দৈনন্দিন জীৱন ঘৰখনতে মানে ব্যস্ত হৈ যে পুৰা।।
অ অ কি কৰা ন তুমি অ ধৰা তোমাৰ কেনেকুৱা ব্যস্ততা খিনি কোৱা।। চোন ৰাতিপুৱা পৰা গধূলিলৈকে কি কৰি থা কি কৰা তুমি?
ৰাতিপুৱা শুই উঠাৰ পৰা মানে কি কবা আৰু ঘৰ সৰা আকৌ।।
সঁচাকৈ পায়। অ
গাহৰি।। সেইবিলাকৰ লগতেই ব্যস্ততা থাকোঁ আৰু।।
অ তোমাৰ হাঁহ, কুকুৰা।। গাহৰি এনে এইবিলাকৰ ফাৰ্ম আছে ন তোমাৰ?
অ হয় হয় আছে আছে। সেইখিনি দৈনন্দিন।। জীৱনৰ এইবিলাকতেই মই ব্যস্তটো হৈ থকা হয়। আৰু গা কি বুলি কয়? হাঁহ হাঁহ আছে আমাৰ বাৰটা মান।
অ ভালেমান কেইটা আছে। অ গাহৰি কিমান আছে? গাহৰি দুটা আছে। হয় নেকি? আগতেতো বহুত টা আছিলে বিকিলা নেকি?
বিক্ৰী কৰি--কৰিলো অ ক'ত তোমাৰ দুবাৰ তিনিবাৰ কে বিক্ৰী কৰা হৈয়ে থাকে আমাৰ গাহৰি
অ হেৰি মাজে মাজে মানে বি কিহ কৈ থাকা?
হয় হয় হয় বিক্ৰী কৰি থাকো। মানে ডাঙৰ হৈ গ'লে মানে বিক কি কৰি দিউ, আকৌ--বেছি দিনলৈকে থাকিলে দিগদাৰ ন আমাৰো।
অ হয় নেকি? ক্ৰী। অ অ
নেছৰ কাৰণে পোহা হয় গাহৰি।
অ অ--আৰু কুকুৰা কিমান আছে?
কুকুৰা আমাৰ বেছি নাই দছটামান হ'ব আৰু
অ হয় নেকি? এইবোৰ হাঁহ, কুকুৰা গাহৰি গোটেই বিলাকে তোমালোকে বিজনেছ কৰা নেকি? মানে সেই ব্যৱসায়ত গোটেই খিনিয়ে কৰা নেকি? হেৰি অ অ
গোটেই কেইটাই কৰা হয়। কেতিয়াবা ঘৰতো খোৱা হয়। আলহী অতিথি আহিলে মানে ঘৰৰ পৰাই কাটি মেলি খোৱা হয়।
অ অ হয় নেকি?
হয়, হয়, হয়। ৰাতিপুৱা হ'ল বুলিলে তোমাৰ ৰাতিপুৱা হ'ল বুলি তোমাৰ দানা দিয়া গাহৰিক, আকৌ হাঁহক দানা দিয়া কুকুৰাক দানা দিয়া। হয়, হয় আকৌ আহাৰ বনাব হয়য়ে নহয় ৰাতিপুৱাৰ।
অ, হয় পাই অ। এয়া পুৱা, ৰাতিপুৱা অহাত ত, বনোৱাৰ পিছত কিজানি অলপ আজৰি পোৱা সম্ভৱ ন।
হয়, হয় আজৰি বা, আকৌ এইখিনিক কৰি কিনে ঘৰ চৰ, কাপোৰ কানি ধোৱাৰ পাছত আকৌ, ছোৱালী স্কুলৰ পৰা আহি পায়হিয়ে নহয়।
অ, হয় হয় পাই অ।
আকৌ, ভাত-চাত বনোৱা হয়।
অ অ।
তোমাৰ দৈনন দিন। জীৱনটোক কেনেকে কটোৱা হয়?
এয়া, মোৰ দৈনন্দিন জীৱন সেই একে তোমাৰ সদায় একে খিনিয়ে তোমাৰ ৰাতিপুৱা মই সেই চাৰে চাৰিমান বজাতহে উঠো বুইছা। অ, তাৰ অ চাৰে চাৰি তাতে উত উঠিও উঠি তাৰমানে কি হ'ল আকৌ মান যোগাসন কৰোঁ। তাৰপিছতে অ যোগাসন কৰি, তোমাৰ এই লৰা কিতাক মানে দুইটাকে তোমাৰ সেইয়া চাৰে পাঁচ মান বজাত উঠোৱাই দিওঁ, ইহঁতক। উটুৱাই হে ৰাতিপুৱাই স্কুল, ৰাতিপুৱাই হয় যে। এটা বজাতে যাবই লাগে নহয়।
ইমান সোনকালেই যোৱা তুমি?
অ সিহঁতৰ স্কুলৰ সময়টো অকমান সোনকালে চাৰে সাত বজাৰ পৰা স্কুল আৰম্ভ হয়।
অহ, ঠিকে ঠিকে।
সেইটো কাৰণে মানে, সেই সাত বজাৰ ভিতৰত মানে চব ৰেডি হ'ব, লাগে আৰু সাজুৰ হ'ব লাগে। অ, এই ৰাতিপুৱা ইহঁতক উঠোৱাই ইহত সেই গা মু গা ধুবলে মানে গা ধুই আৰু মই এইফালে ৰাতিপুৱা আহাৰটো ইহঁতক মানে ৰাতিপুৱা আহাৰটো খুৱাই পঠিয়াও অকমান হলেও। তাৰ পিছত পিছতে টিফিন বনাওঁ। সেয়া টিফিন বনাই অ, দিনটোলৈ বোলে ওলাই যাই যে সেইটো কাৰণে পোৱা অকমান আহাৰ খুৱাই পঠিয়াও দুইটাক। কে তাৰ পিছতে হেৰি, মই নিজেহে স্কুলত থবলৈ যাব লাগে সিহঁতক। নাই স্কুলৰ পৰা থৈ আহি আকৌ ঘৰুৱা কাম বিলাক কৰি তোমাৰ দুপৰীয়া আহাৰটো বনাই আকৌ ইহঁতক আনিব লগা হয়গেই।
আকৌ আহিব হৈয়ে চাগে সিহতি স্কুলৰ পৰা।
অ কি কৈছা?
মানে স্কুল পৰা তুমি থৈ আহিছাগে আকৌ ভাত পানী বনাব হয়য়ে তোমাৰ।
অ স্কুলৰ পৰা থৈ আহিয়ে সেইয়া ঘৰুৱা কাম বিলাক সৰা মোচা কাপোৰ ধোৱা তাৰপিছতে সেই গা পা ধুই তোমাৰ দুপৰীয়া আহাৰটো বনাই আকৌ আনোগেই মানে ইহঁতক স্কুলৰ পৰা আনিয়ে তাৰপিছতে সিহঁতক আকৌ খোৱাই বোৱাই। অকমান। আৰাম কৰে দুইটাই। তাৰ পিছতে আকৌ সেই পাছবেলা তোমাৰ গাখীৰ চাখি খুৱাই পিনি গা গা হেৰি টিউচনলে। পঠিয়াও টিউশনৰ পৰা আহি আকৌ।
অ
তোমাৰ ৰাতি অহাটো অকনমান সোনকালে খাবলৈ দি দিও তাৰমানে ৰাতিপুৱা অকমান সোনকালে উঠিব লাগে যে। সেইটো কাৰণে সোনকালে খা অ ৰাতিহে সোনকালে। সোনকালে খাবলে দি অলপ দেৰি পিছত শুই যায় আৰু আকৌ ৰাতিপুৱা সোনকালে উঠে এই তেনেকে মানে ইমান ব্যস্ততা সেইখিনি কৰোতে সদায় একেইবোৰে কাম দৈনন্দিন জীৱ। কাৰণ মানে সেই খিনি। কাম তহাত আজৰিয়ে নেপাও উম।
হয় হয় বুলি এনেকৈয় ব্যস্ততা ভাল।
অ অ ন হয় ব্যস্ততা হৈ থাক। থাকিলে ভালো অৱশ্যে অ মানে নহ'লে সময়তো কেনেকেনো। কাত কটাবলগীয়া হয় মানে। এ কষ্টই হয়। অ ব্যস্ততাৰ মাজত মানে সময়টো। পতকে পাৰ হৈ যে এক প্ৰকাৰে ভালো আহ।
স্বাস্থ্যও ভাল থাকে উম। ব্যস্ত থাকিলে মানে মানুহৰ মন পানো ভাল তাকে
হয় হয় ঠিকে কৈছা আহ। আৰু তোমালোকৰ ছোৱালীজনী। এতিয়া মই এইয়া হেৰি সিহঁতক পিছবেলা মানে গাখীৰ খুৱাই গাখীৰ খাবলৈ দিলো গাখীৰ খুৱাই সিহঁতে টিউচনলৈ গ'ল মই ভাবিলো তোমাৰ লগতে বোলো কথা পাতো বহুত দিন হ'ল তোমাৰ খা-খবৰে পোৱা নাই।
অ', ভালে। দেই ফোন এটা কৰিলা।
অ', আৰু তোমাৰ ছোৱালীজনী কিমান ডাঙৰ হ'ল এতিয়া?
মো ছোৱালীজনী ক্লাছ এইটমান পালেই।
অ', হয় নেকি? অ', মোৰ সৰু ল'ৰাটোৰ বয়সৰে। অ'হ। সেয়া, অ'। আৰু এতিয়া ৰাতিৰ আহাৰ যোগাৰ কৰিবলৈ হ'ল। পঢ়ি আছে। ন, অ', এতিয়া আকৌ ৰাতি আহাৰ যোগাৰ কৰিবলৈ হ হলেই নহয়।
হৈছে, হৈছে এতিয়া ৰাতি আহাৰ বনাম আৰু মই, তাইও কি খাই-বৈ সোনকালে শুই যায়। ৰাতিপুৱা সেই সা তামান বজাতি স্কুল থাকে। পাঁচটা মান বজাতে তাই ৰাতিপুৱা সোনকালে উঠে। হয়, হয় সোনকালে হয় তাইৰো। তাইও ৰাতিপুৱা সময়ত, পাঁচটা মান বজাত উ
উম, উম, হয় নেকি? অ'।
স্কুল যোৱাৰ সময়তো ধুনীয়াকে মিলাব পৰা যায়।
হয় পাই। হয় অ', ন হে তাই স্কুললে নিজে যাইনে? হেৰি কৰে তোমাৰ গাড়ী দিছা?
নাই গাড়ীত দিছো। গাড়ীত সেইকাৰণনে ধুনীয়াকে মিলি যায়। নহলে আকৌ মই থলে মানে দিগদাৰ হয় যে।
অহ হয় নেকি? অ', গাড়ী ঘৰলৈকে আহেনে? নে অ', অ', ঘৰলৈ কে আহে অ', আৰু আহো-আহোতে কিহত আহে? অ', হয় নেকি? অ'।
যায়। হয়, মই অনা-নিয়া কৰিব নালাগে।
অ ভাল পাই দে তেতিয়া হ'লে অ এ অনা নিয়া কৰাতটো এটা মানে অ ইহঁত দুটা একচোৱেলি কি হয় আমাৰ এই অ এই গাড়ী দিম বুলি ভাবিছিলো ইিহঁতি একো গাড়ী ইমান পচন্দ কৰা নাই কৈছে বোলে গৰম দিনত বে ইমান হয় সেইটো কাৰণে মোকে থৈ আহিবলৈ কয় মইলো ঠিক আছে দে মইয়ে থৈ আহোগৈ আৰু
ভালে কৰা-
হাজাৰ নাই এই থোৱা মেলা কৰা কামটো মানে বহুতখিনি সময় গুচি যায়গৈ বুজিছা
গুচি যায় গুচি যায় ঠিকেই কৈছে ঠিক কাৰণ হাজাৰ কো লৰা চলিবিলাক গোটেই এগামানকে লৈ যায় তো সিহঁতৰ বহোৰ বহাব থেপা থেপি হয় সেইটো কাৰণে গৰমত অশান্তি হয় আকৌ
অ হয় অ বাকী ঘৰৰ চবৰে ভালে আছে নহয়
অ ভালে আছে ভালে আছে চবৰে ভাল তোমাৰ ভাল তোমালোকৰ চবৰে ঘৰত ভালনে
অ আমাৰ এতিয়া চবৰে ভালে আছে মাজতে অকমান গা বেয়া হৈছিলে বতৰৰ বেমাৰ তাৰপাছতে এতিয়া চব ভাল যেনিবা অ
ম ভাল পাইছে ন
এদিন আমাৰ ঘৰলৈ বহুত দিন হ'ল অহাই নাই
হয় হয় যাম যাম তুমিও আহিবা আমাৰ ঘৰলে দেই
অ অ আহ যাম দেই এদিন অ অহ ঠিক আছে অ লৈ আহিম দেই অ এদিন যাম অ ঠিক আছে আছে দিয়া ন আজিলৈ আহিছো
অ ঠিক আছে এতিয়া ঠিক আছে অ